কোৱা
কি কৰিছা
আছো আছো এনে এ শুনাচোন তোমাৰ লগত এটা টপিক আলোচনা কৰিব আছিল মানে ধৰা বানপানীৰ ওপৰত মানে
উম উম অসমৰ বানপানীত
অ অ উম, উমহ এ এনে কোৱাচোন তুমি কি কি কু জানা কোৱাচোন
মোৰ মতে যে তোমাৰ এটা বহুত ডাঙৰ সমস্যা বুয়িছা ন
অ অ
বানপানী মানে কিয়ে ক'ম আৰু বান হৈছে অসমৰ এক নিয়মীয়া প্ৰকৃত দুৰ্যোগ জানাই যিয়ে প্ৰতি বছৰ ৰে লাখ লাখ মানুহৰ জীৱন আৰু জীৱিকাত গভীৰ প্ৰভাৱ পেলাই থৈ যায়
অ তুমিয়ো ঠিকেই কৈছা এইটো সঁচা কথা মানে ধৰা আপ আমাৰ অসমখনত ধুনীয়া দেশ কাৰণে নদী বিলাক মানে বহুত মানে অৰিহণা যোগাই আছে ন বিশেষ ধৰা ব্ৰহ্মপুত্ৰ নদীটোৱে কিন্তু এই নদীবিলাকে বাৰিষাৰ সময়ত বেছি ভয়ংকৰ ৰূপ লৈ আৰু ভয়ংকৰ লোপ লোৱাৰ ফলতে মানে ধৰা মানুহৰ ঘৰ বাৰী বিলাক কৃষিভূমি বিদ্যালয় ৰাস্তা ঘাট আৰু বহুতো মানুহৰ সা সম্পত্তি বিলাক নষ্ট হয় তে সেই ভাবিছো আৰু দিয়াচোন কোৱা তুমি কি কবা
কোৱাচোন বান্ধ বুলিলে আমি কি বুজোঁ
বান মানে বানপানী মানে কি ক'ম যিত ধৰা যেতিয়া বৰষুণতটো মানে বেছি হৈ যায় আৰু বা যেতিয়া নদীৰ পানীটো বেছি হৈ যায় তেতিয়া বাঢ়িলে মানে আমাৰ অঞ্চল বিলাক চব ডুবি যায় ন তাতে আৰু বানপানী বুলি কোৱা হয় আৰু এইটো বানপানীটো মানে বিশেষকৈ আমাৰ এতিয়া জুন মাহ জুন মাহ চলি আছে ন এতিয়াৰ পৰা ছেপ্তেম্বৰ মানৰ মাহলৈ কে আৰু বেছিকে দেখা পোৱা যায়
সেইটোয়ে তাৰপিছত তোমাৰ অসমত ব্ৰহ্মপুত্ৰ বৰাক আৰু সিহঁতৰ বহু উপনদী আছে
আ
আৰু এই নদীসমূহেতো পাহাৰৰ পৰা নামি অহা বেছি পানী বাহন ব্ৰহন কৰে জানাই আৰু তোমাৰ ফলস্থৰূপে নদীৰ পানী উপচি পৰি বানৰ সৃষ্টি হয়
অ সেইটোয়ে হয় এতিয়া তুমি কোৱাচোন বানপানীৰ মূল কাৰণ বিলাক কি কি মানে মেইন কাৰণ বিলাক কি কাৰণে মানে বানপানী হয়
কাৰণ হৈছে অতিবৃষ্টি বৰষুণ বহুত বেছি হয় তাৰ বাবে হয় তাৰ পিছত বাৰিষাৰ সময়ত তোমাৰ অসমত আৰু ইয়াৰ ওচৰৰ পাহাৰীয়া অঞ্চলত অতি বেছি বৰষুণ হয় এ পানী নদীলৈ নামি আহে পানীত তস্ত্ৰবোৰ বৃদ্ধি কৰে পানীৰ স্তৰ পানীৰ স্তৰ বৃদ্ধি কৰে
অ মই তোমাক মই চেকেণ্ড কাৰণটো কৈছো মই তেতিয়া মানে ব্ৰহ্মপুত্ৰ নদীত পলি মাটি জমা হয় এই মানে নদী যিটা এ কলি মাটিবিলাক জমা হয় তাৰপিছত তিতাৰ মানে নদীবিলাকৰ গভীৰতাটো কমি যায় এ তাৰ ফলত মানে পানীটো বেছি হৈ যায় আৰু
সেইটোৱে আৰু তোমাৰ তৃতীয় কাৰণ হৈছে বনাঞ্চল ধ্বংস গছ কমি যোৱাৰ ফলত মাটিয়ে পানী শোষণ কৰিব নোৱাৰে তাৰ ফলত তোমাৰ বৰষুণৰ পানী দ্ৰুত গতিত নদীলৈ বৈ যায়
হয় হয় সেইটোৱে হয় সেইকাৰণে আমি আৰু গছ গছনি কাটিব নালাগে আৰু যিমান পাৰো ৰুব লাগে কিন্তু আমাৰ এতিয়াতো গছ গছনিবিলাক বেছি কাটি থকাই হৈছে তোমাক মই আৰু এ আৰু এটা কাৰণ কৰ মানে ধৰা নবৰিকৰ্ণ কৰা আৰু আমাৰ ইবিলক যি গ্ৰেন চিষ্টেম আৰু নালা নৰ্দমা সেইবিলাক মানে চিষ্টেমটো মানে বেয়া হৈছে আৰু
উম
যিকোনো ঠাইত তেওঁ আহ চাফা নকৰে তেতিয়া মানে অলপ বৰষুণ দিলে মানে পানীত ত' ভৰ্তি যায় আৰু, অ' অ' ৰাস্তাত আহী যায় তিয়া মানে বানপানীটো আৰু বেছি হৈ যায় আৰু।
অ'। তোমাৰ মতে বানৰ প্ৰভাৱ কেৱল পানী জমা হোৱাতে সীমাবদ্ধ নহয়, নহয় জানো? হেল্ল'
উম, সেইটোতো নহয় পানী জমা হলে যে হ'ব কাৰণ বানৰ বানপান পানীৰ ফলত মানে হাজাৰ হাজাৰ পৰিয়ালে নিজৰ ঘৰ বিলাক এৰি কিনে বেলেগত থাকিব লগা হয়। বা ৰিলিফ কেম্প বিলাকত থাকিব লগা হয়। তাৰ ফলত মানে বহুতো লোকে গৃহহীন হৈ পৰে আৰু।
আৰু তোমাৰ কৃষকৰ ওপৰত ইয়াৰ প্ৰভাৱ অতি অত্যন্ত বেছি। যেনে ধৰা ধান, শাক, পাচলি আৰু আ অনন্য শাক পানী নষ্ট হৈ যায়, তাৰ ফলত তোমাৰ কৃষকসকলে ডাঙৰ আৰ্থিক লোকচানৰ সন্মুখী হোৱা হয়।
উম উম, চাবা কৃষকসকলৰতো বহুত লছ হয় কাৰণ তেওঁলোকে তে খেতিৰ সময় হয় তিতা বানপানী আহিলে সিঁহলোকৰ বহুত পইচা লচ হৈ যায়। ইয়াৰ উপৰিও বানপানীৰ ফলত দলং, বিশ্ববিদ্যালয়, বা তোমাৰ কলেজ, যি বিলাক চিকিৎসালয়, আদি সকলো বিলাক ক্ষতিগ্ৰস্ত হয়। তাৰ পিছত ৰাস্তাবিলাক ভাঙি যায়, মথাউৰি ভাঙি যায়। যাতায়াত ব্যৱস্থাতটোও মানে বেয়া হৈ আৰু তোমালোকে এতিয়া অহা যোৱা কৰিব নোৱাৰা হৈ যায়। আৰ সেনেকুৱা হৈ যায় আৰু।
আৰু পানী লগত তোমাৰ নানা ধৰণৰ ৰোগো বিয়পে। পিছত বিশুদ্ধ খোৱাপানীৰ অভাৱ, তাৰপিছত আৰু স্বাস্থ্যকৰ পৰিৱেশৰ বাবে, ডায়ৰিয়া, জ্বৰ আৰু অনান্য ৰোগ বৃদ্ধি পায়।
অ' অ', চাবা বান পানী হ'লেতো বহুত বেমাৰ হৈ যায় আৰু তাৰ ফলত কিমান মানুহ ঢুকাইও যায়। বহুত মানুহৰে বেমাৰ হয়, তাৰে পিছত এইবিলাক বিভিন্ন ধৰণৰ ডায়েৰিয়া, জ্বৰ এইবিলাক সৃষ্টি হয় আৰু।
উম, ঠিকে কৈছা। তাৰপিছত তোমাৰ বানৰ সময়ত বহু, কোৱা কোৱা
অ', আৰু এটা মানে মেইন ৰিজন হৈছে মানে ইয়াৰ ফলত বন্যপ্ৰাণী বিলাক যে থাকে সেইবিলাকৰ ওপৰতো প্ৰভাৱ পৰে মানে বহুত।
উম, ঠিকে ঠিকে। তাকো তোমাৰ বানৰ সময়ত বহু বনাঞ্চল পানীত ডুব যায়। তাৰ ফলত তোমাৰ গড়, হৰিণ, হাতী তী আৰু অন্যন্য জীৱই উচ্চ স্থান বিচাৰি ওলাই আহে। ৰাস্তাত
উম উম, সেইটোতো বানপানী হোৱাৰ সময়ত চবে মানে ত' পানীত থাকিব নিবিচা ৰে ন সিহঁতে। সিকাৰণে বাহিৰলে ওলাই আহে, মানে তিতা বাহিৰলৈ মানে ৰাস্তা বিলাকত যে ওলাই আহে, ওলাই আহাৰ ফলতে মানে দুৰ্ঘটনা সৃষ্টি হয়, বা কিছুমান জীৱ পানীত উটি যায় খাদ্যৰ অভাৱ ৱত, উম
পিছত, বানৰ সময়ত বিভিন্ন সংস্থাৰ চৰকাৰী বিভোগ উদ্ধাৰ অভিযান চলায়।
অ' অ', চ মানে চা বিভিন্ন ধৰণৰ উদ্ধাৰকাৰী দল থাকে থাকে, সেনা বাহিনী থাকে। স্বেচ্চাসেৱী সংগঠন থাকে আৰু স্থানীয় লোক থাকে মানে। লোক এইবিলাক মানে একেলগে হয় কিতা মানে যিসকল লোকে বানপানীৰ সমস্যাত ভুগি তেওঁলোকক উদ্ধাৰ কৰে বা তেওঁলোকক খাদ্য, বিশুদ্ধ পানী, ঔষধ সেইবিলাক যোগান ধৰে আৰু।
সেইটোৱে, আকৌ তোমাৰ ছাত্ৰ ছাত্ৰী আৰু যুৱ সমাজেও এই সময়ত। সহায়ৰ হাত আগবঢ়াব পাৰে কাপোৰ, শুকান খাদ্য। ঔষধ আৰু অনন্য প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰি বান বানপীৰিত লোকসকলক প্ৰেৰণ কৰিব পাৰে সেই হিচাপত এনেকৈ সহায় হ'ব।
অ'অ'সহায় কৰে, মই যদি তোমাক সুধো আৰু মানে ধৰা বানপানীৰ সমস্যাটো আমি কেনেকে সমাধান কৰিব পাৰো তুমি কি কবা মানে।
প্ৰথমতেটো মোৰ মতেদি বন সংৰক্ষণ আৰু অধিক গছ পুলি ৰোপন কৰিব লাগে। লাগিব।
অ' আৰু তাৰপিছত ধৰা নদীৰ পালি মাটি নিয়মিতভাৱে আঁতৰাৰ ব্যৱস্থা কৰিব লাগিব।
অ' আৰু লগতে তোমাৰ মজবুত মথাউৰি নিৰ্মাণ আৰু সময়মতে মেৰামতি কৰা অতি প্ৰয়োজনীয়।
অ', অ'।
সেয়ে
তাৰ পিছত আৰু ধৰা যেতিয়া বানপানী হ হওঁ বুলি জানেই আৰু। মানে এইখিনি সময়ত তেতিয়া মানে ৰাইজ সকল আগতে এনাউন্স কৰি দিব লাগিব আৰু মানে অ তেওঁলোকে যাতে ৰেডি হৈ থাকে আৰু যাতে যিকোনো সময়তে যাতে নিৰাপদ স্থানলৈ যায় যাব পাৰে আৰু সেনেকুৱা।
উম প্লাছ তোমাৰ নগৰ অঞ্চলত উন্নত নলা নৰ্দমা ব্যৱ স্বাস্থ্য আৰু তাৰ পিছত বৈজ্ঞানিক নগৰ পৰিকল্পনাও অতি প্ৰয়োজন।
অঁ মানে আমাৰ তাতে এইবিলাক গুৱাহাটীৰ অঞ্চল বিলাকতে আৰু নলা নৰ্দমা বিলাক উন্নত কৰিব লাগে আৰু তেতিয়া মানে ভাল হ'ব আৰু ড্ৰেইন চিষ্টেমটো এনে তুমি আমি ধৰা সাধাৰণ আমি দেশৰ সাধাৰণ নাগৰিক হয় আমি আমি আমাৰ মানে কিছুমান দায়িত্ব আছে মানে এইটোহে কৰাত মানে কেনেকুৱা ধৰণৰ দায়িত্ব মানে আমি আকৌ ল'ব পাৰোঁ তোমাৰ মতে কোৱাচোন
অ' মোৰ মতেতো আমি নদী বা নলাত প্লাষ্টিক আৰু আৱৰ্জনা পেলাব নালাগে। তাৰপিছত পৰিৱেশ সংৰক্ষণত শক্তিৰ ভা শক অস্ত্ৰীয়ভাৱে অংশগ্ৰহণ কৰিব লাগে।
অ' সেইটো হয় বাৰু আমি নলা নদমাত প্লাষ্টিক জাবৰ জোথৰ এইবিলাক পেলাব নালাগে আৰু পেলালে আমাৰ প্ৰব্লেম হৈ যায় ব্লক হৈ যাব ব্লক হৈ যোৱাৰ ফলত সেই পানী যাব নোৱাৰিলে আৰু পানী ওপৰলে উঠি আহিব আৰু তেতিয়া মানে বানপানীটো বেছি সৃষ্টি হয়। আৰু মানে বানপানীৰ সময়ত বানপানীৰ সময়ত মানে আমি আৰু বেলেগৰ সিমান কথা কথা শুনিব নালাগে আৰু চৰকাৰৰ মতে নিয়ম বিলাক মানি চলিব লাগে। আৰু আৰু যিসকল মানে ধৰা বানপানীত সমস্যাত মানে আক্ৰান্ত হৈ আছে এ তেওঁলোকক মানে সহায় কৰিব লাগে আৰু।
সেইটোৱেই তাৰপিছত তোমাৰ অসমৰ বান এটা প্ৰকৃত সমস্যা হ'লেও ইয়াৰ ক্ষতি যথেষ্ট পৰিমাণে কব পাৰি যদি চৰকাৰৰ বিজ্ঞানী স্থানীয় প্ৰশাসন আৰু সাধাৰণ ৰাইজে একেলগে কাম কৰে বুজিছা ন
অঁ অঁ মানে ধৰা আৰু যি যদি পৰিৱেশ সংৰক্ষণ কৰে বা উন্নত বান ব্যৱস্থা- -পনা বা জনসাধাৰণক মানে যদি আগতে কৈ দিয়ে এইবিলাক বিষয়ৰ ওপৰত যদি আমি গুৰুত্ব দিওঁ আৰু তেতিয়াহ'লে আমি ভৱিষ্যত প্ৰজন্মত আৰু বানপানী হলে মানে সমস্যাটো সহজে মানে চল্ভ কৰিব পাৰিম আৰু সেনকা
সেইটোৱে তাকে বাকী ভাবিছো আৰু এটা টপিকত আমি ডিচকাছ কৰিলে ভাল হ'ব নেকি মোৰ মানে এটা তোমাৰ ডিছকাচ কৰিব লগা আছিলে গম পাইছানে
অঁ অঁ
মানে বিজনেচৰ ওপৰত তুমি মানে অলপ ক'ব লাগিছিলে মোৰ মানে অলপমান বিজনেচৰ ফালে মানে মাথা মাৰি আছো যিহেতু মোৰ চাকৰিৰ প্ৰতি ইমান ইণ্টৰেষ্ট নাই
অঁ
সেইটোৱে মই তোমাক এটা বিজনেচৰ কাৰণে মই এটা ৰেফাৰেঞ্চ দিম বুলি ভা তাৰপিছত তুমি তাৰ ওপৰত যদি তুমি অলপ এষাৰী কোৱা মোৰ অলপ আইডিয়া হব
অঁ অঁ দিয়াচোন কোৱা কি এনেকুৱা লাগিব
মই মানে সেইটোয়ে বিজনেচৰ বা এতিয়া তোমাৰ মতে অঁ বৰ্তমান সময়ত তোমাৰ ব্যৱসায় কেৱল লাভ অৰ্জন মাধ্যম নহয় ই দেশৰ অৰ্থনীত কৰ্মস্থান আৰু উন্নয়নৰ এক গুৰুত্বপূৰ্ণ ভেটি হয় নে নহয়
অঁ তুমি ঠিকে কৈছা বাৰু মানে বিজনেচ কৰিলে যে অকল লাভ লব লাগিব সেইটো কথা নহয় কিন্তু লাভো লাগিব কিন্তু তোমাৰ- ধৰা বিৰ্জনেচ এটা কৰাৰ ফলত- যিসকল লোক ধৰা আনএমপ্লয়মেন্ট হৈ আছে তেওঁলোকে কৰ্ম সংস্থাপনৰ সুবিধাটো পাই যায়।
এনেই তোমাৰ মতে ব্যৱসাই বুলিলে কি বুজা কোৱাচোন তুমি?
ব্যৱসাই মানে কি আৰু লাভ লাভৰ উদ্দেশ্যে বস্তু বা সেৱা উৎপাদন ক্ৰয় বিক্ৰয় বা বিভ- বিতৰণ কৰা এক সংঘঠিত প্ৰক্ৰিয়া আৰু ব্যৱসাই সৰু ডাঙৰ সৰু- দোকানৰ পৰাই আৰম্ভ কৰি ডাঙৰ উদ্যোগলৈও হৈ যাব পাৰে আৰু মানে।
তেওঁ তোমাৰ মতে যিকোনো বৈধ্য কাম জাৰ জৰিয়তে গ্ৰাহকৰ প্ৰয়োজনৰ পূুৰণ- কৰি আয় উপাৰ্জন কৰা হয়। তাক ব্যৱসায় বুলিব পাৰি তোমাৰ মতেদি।
অঁ অঁ সেনেকুৱাই হয়। আচলতে কি জানা ব্যৱসায় এটা মানে তিনিটা ধৰণৰ হয় আৰু। এটা থাকে উৎপাদনমূলক থাকে। এটা বাণিজ্যিক থাকে আৰু এটা সেৱামূলক থাকে আৰু মানে চাৰ্ভিছ চিন্টেম টাইপৰ।
অঁ এনেই উৎপাদনমূলক ব্যৱসায় ব্যৱসায়তো নতুন সামগ্ৰী তৈয়াৰ কৰা হয়। তোমাৰ যেনে খাদ্য কাপোৰ বা আ আ আস বাৰ- তাৰপিছত তোমাৰ বাণিজ্যিক ব্যৱসায়ত বস্তু কিনি বিক্ৰী কৰা হয়। আৰু তোমাৰ- সেৱামূলক ব্যৱসায়ত শিক্ষা, চিকিৎসা, বেংকিং- পৰ্যটন তথ্য সেয়াই আদি আৰু।
অঁ অঁ সেইবিলাক মানে কৰা হয় আৰু এনেই চাবচোন তোমাৰ মতে ব্যৱসায় এটা মানে দেশৰ অৰ্থনীতিৰ শক্তিশালী- কৰে মানে।